অ শুনিছনে?
শুনি আছোঁ। কি কৰ আহ। শুনিছোঁ, শুনিছোঁ।
অ তোৰ মাতটো কিয় জান অকণ অকণকে আহি থাকে।
জানো এনে বেলেগৰ লগত ভালকেচোন পাতি আছো।
অ' ক এতিয়া অ-অ,
সন্ধিয়া অকণ দিগদাৰ দিয়ে মোৰ।
অহ, আম মই ভাত গিতা বহাই থৈ আহিছো আহি পেলাই বোলো ফোন এটা কৰো ৰহ। উ
ম আমজি ৰুটি খায়।
অ' ৰুটি আৰু কি?
ৰৰুটি চব্জি।
অঁ মাংখনে?
এই নাই অনা মাংস।
অহ,
মাংস নহয়।
অ,
বনাবি ন।
হ ভাত এতিয়া বহাই থৈ পেলাই বোলো ভাজি খিনি কুটি লওঁ।
অহঁ,
তাৰ পিছত লাহে ধীৰে বনাই থাকিম আৰু। হা, কাইলৈ আহচোন কালে অ'
কালৈ কিয়? কায়লৈ কিয়?
এ আমাৰ ইয়াত ৰাতিপুৱা চাৰিটাতে চাৰে চাৰিটাতে উঠি পাঁচটা বজাত যাব লাগিব বিয়াম মাৰি গোটৰ। গোট ব্যায়াম অ, য়োগা দিনে। হেৰী। হাত জাব লাগিব। ইষ্টেডিয়ামত
কাইলৈ হেৰি, আমাৰ ইয়াত বোলে নাম হয়?
অ', নাম আছে বোলে।
অ', মই আকৌ হেৰি ইটো দেওবাৰ বুলিহে ভাবি আছিলো। কালি আকৌ গুণোৱাক কৰোঁতে মই সেই ফটোৱা কৰিছে বুলি ভাবিচো। মই আকৌ এই নাজানোয়ে ন'হয় এইটো দেওবাৰে বুলি
অ', -অ', ৰাইজৰ নাম আ'
জৰ। এ ভোজ নোখোৱাই বোলে, সেই জলপান হে খোৱাব বোলে।
অ', অ।
ভোজ নহয়।
অহ।
এহেতক ক-কৈছিলে ন'হয়, আমাৰ মামায়েকে এহ।
অহ।
এইটো দেওবাৰে ন'হয়, বুলি ভাবি আছো অ', এনেই যে, কৈ থাকে ফটোৱা কথা কৰি নাথাকে জানো।
অ', এনেয়ো ফটোৱামি কৰি থাকে।
অ', মই ভাবিছো বোলো এনেই আও।
আহিলে নে নাই?
আহিল, আহিল। উম। হ'লে টাইম।
অ।
মই হাত ধুন্দুলি, ধুন্দুলি কেইটামান দিছ হাঁ
পঢ়িচ ছেনে? এ পঢ়িছে নে নাই? অ।
হে পঢ়িব দিলো টোপনি হেৰি লাইনটো আজি ইমান ডিষ্টাৰ্ব দি আছে ন'হয়। হা
টোপনি গ'ল?
টোপনি গ'ল লাইনো গ'লা টোপনি গ'লগৈ, তাৰপিছত আকৌ এতিয়া উঠাই থৈ আহিছো কি কৰিছে ছে নাজানোং। দিনত শুব দিলো আজি নুশুলে, পহিলৰ পৰা পৰীক্ষা এতিয়া যি কয়
দিনততো পঢ়া নাযা যায় আহি পেলাই কত নো পঢ়িব? যেনেকৈ নহওক
আহি পেলাই ভাগৰ লাগে কি পঢ়িব?
সেইকাৰণে অকণ শুব লাগে দিমাগটোৱেও শান্তি পায় হয়।
অ আজি নুশুলে মানে।
অঁ।
এনে শুৱে আজি কি হ'ল তাই? আজি আকৌ মই টোপনি গলোগৈ তাই এনেই কিবা কিবি কৈ পেলাই নোখোলে যে তাই
উম মই এজনীক পুৰা লি
অ মই হে ধুন্দুলি কেইটামান দিছো। হা?
মই জানীক লিখাই আছো বোলো পুৰা। মইয়ো ৰিভিজন কৰাই আছো বোল লিখা আছোঁ।
অহ।
নাই বুলি
অ।
শুনিছ?
আহ সে তেনেকে দিও মই, এতিয়া তাৰ টোপনিয়ে গ'লা এতিয়া কি পঢ়িব নুঠে আ এতিয়া।
উ। নুঠে আও উঠি পেলাই। কিনো পঢ়িব ৰাতি এতিয়া তাই ৰাতি পঢ়ে। ৰাতি তেতিয়া পঢ়ি থাকিলে নহ'ব ন ইমান আজিলৈকে হয়। দে সোনকালে পঢ়িল ল লাগিলে শুই। তাৰপা সেই ৰাতিপুৱা নুঠিব দেৰিকে উঠিব কি লাভ হ'ব?
দে উঠাই দে হলে।
অ এ উঠাই আছো উঠা নাই। ইমানতটো আও তাৰ টেবুলত নপঢ়ে মানে, বিচনাত পঢ়ে। টেবুলত কিতাপ দি থৈ আহিলো তাৰ বিচনাত সেই ত টোপনিটো ধৰ ফুট কে।
উম দে উঠাই দে পৰীক্ষাতটো আকৌ ইম ইম্পৰ্টেণ্ট হয় নে নহয়? তাই মাতটো শুনিছো মই। থেংক ইউ।
অ নাই উঠাই থৈ আহিছো মই।
উম্
উঠাই থৈ আহিচুং। এবাৰ উঠাই দিলো আকৌ শুলে। উম।
কৈছ নে নাই?
হা
মই গৈ এক্সামৰ আগত এনেকৈ বৰ্ডত মাতি মা ম, লিখাই থাকোঁ যে। বৰ্ডত লিখিবলৈ মাতিছিলোঁ তাইক। গ
অঁ, পাইিল ন নাই?
আধা মাইল এ আধা নোৱালে।
অ'অ। অ
আধা পাৰিলে বোলো, আধা সেয়া অকণ হেৰি কৰিছে, ভুল কৰিছে।
অঁ, মুখস্থ কৰা নাই চাগেটাই, এইকেইদিন অংকৰ কৰি আছে হ হিন্দীল ইোৱা নাইজ।
অ' চব একেলগে কৰিব লাগিব আকৌ, এখন পঢ়ি এখন অসম, অসম, অসম উম।
এতিয়া গোেই কেইটা চাব্ সদায় এবাৰ এবা কৰিবই লাগিব।
উম।
এই ভাৰী
এতিয়া সময়মত পঢ়িলে একো লাভ নাই, মানুহে আগৰ পৰা পঢ়ি থাকিব লাগিব।
উম, মই সময়ত পৰিলে চব উই যাব।
উম।
কাইলৈ দিনতটো পঢ়িব দিবি, গম পাইছ নাই? একদম ওলাই যাব নিদিম, অঁ একদম ওলাই যাব নিদিম, এইবাৰ এতিয়া নতুনকে স্কুলখনত গৈছে হয়
অঁ।
প্ৰথমৰ পৰা ভাল ইমপ্ৰেশচনটো পৰিলেহে পিছলেও, সেইটোৱে মানে চবেই যেতিয়া ভাল ভাল ক'ব, ভাল হৈ যাব, তেতিয়া হয়।
উম।
প্ৰথমৰ পৰাই ভাল ইমপ্ৰেশ্যন পৰিলে
অঁ। হ এতিয়া হেৰি, কিতাপ এতিয়া, ৰচোন কম্পিউটাৰ খনৰ পৰীক্ষা হ'ব নে নহয়?
আইটি হ'ব আকৌ। আই টি, আৰ জি কে একেলগে হ'ব।
অ একেলগে হব বনা
আগবেলা পেছবেলা প্ৰশ্ন একেল এ এ নে নহয় দুইখন প ন বেলেগ বেলেগ হ'ব অঁ
অহ পঞ্চাশ মাহকৈ আহিব দুইখন
খনও এডিচনেলকেইখন মানে হেৰি হয় ফিফটি ফিফটি ম্কছ নহয় মানে যদি এনুৱেল আৰু হাফলি হ'ব
অ।
যেতিয়া এনুৱেল আৰু হাফলী হ'ব তেতিয়া হাড্ৰেড হয় তেতিয়াহে ফিফটি মাৰ্ক হ'ব সেইকেইখন মানে হাফ হাফ হয় গম বুলি নেন খনো এডিচনেল দে
অ মানে আগৰ স্কুলখনত হেৰি আগৰ স্কুল খনত মানে উম এনেকাে পঞ্চাশ পঞ্চাশে আহে যে হয় কম্পিউটাৰ চাবজেক্ট পঞ্চাশবৈ পঞ্চাশ সেইটো কাৰণে সুধি লৈছো মই
নহয় নহয় পত থাকে
কি বল
এ এ
আহঁ আহ শুনিছো
শুলে শো ন হে
অ ভালে হৈছে দে নহলে
হ হে হ ন এ এ এ হ'ব গম পালি যদি টুৱেটি পায় আকৌ বি গুচি যাবগেট বিলে গুচি যাবগৈ নহি